কি খবৰ।
ভাল।
মোৰো ভাল কেনেকুৱা ভালনে।
অ তুমি কেনেকুৱা।
অ মইো ভালে আছো আৰু ঘৰত চবে কেনেকুৱা।
চব ভালে তোমাৰ।
অ। মোৰো ঘৰত চব ভালে আছে তোমাৰ ঘৰত চব কেনেকুৱা আটি অংকুল হতে ভাত চাত খালে নে।
অ অ মোৰো খালে। তা পঢ়িছা নাই।
পঢ়ি আছো।
ময়ো পহি আছো।
এতিয়াও পহি আছা।
অ কি খাল অ এতিয়া পঢ়ি আছো অলব আগত। কি খালা ভাত দালি চব্জি আলু পিটিকা আৰু আচাৰ।
তুমি প্ৰথমে ভালকে কৰিব শিকি লোৱা।
অ', এইটো কৈছিলা চোন।
বাদ দিয়া আৰু দেই, কি খালা তুমি?
আৰু পঢ়া শুনা কেনেকুৱা চলি আছে?
মোৰ পঢ়া শুনা ভালে চলিছে, তোমাৰ পঢ়া শুনা কেনেকুৱা চলিছে?
মোৰ ভালেই চলিছে, এতিয়া অলপ দেৰি আগত পঢ়ি উঠিছো। এম, এম এ প্ৰেক্টিচ কৰি আছা নে?
কৰি আছো, মোক এটা ডাউট আছিলে।
অ', কোৱা মই শিকাই দিম।
সেইটোৱে ৰাউড হোচটো যে আছিলে, সেইটো লেফ্ট ভৰি দি মাৰিলে বেছি ভাল, নে সোঁ ভৰি দি মাৰিলে বেছি ভাল?
তোমাৰ যোনটো ভৰিত বেছি ওজন পৰে, বেছি ভালকৈ তুমি মাৰিবলৈ পাৰা
সন্তত থকা মানুহটোৱে যোনটো ভৰি দি মাৰিলে দুখ পাব বুলি ভাবা, সেইটো ভৰি দি মাৰিলে বেছি ভাল।
অ', আৰু প্ৰেক্টিছ কৰি আছ নে?
প্ৰেক্টিচ কৰিবলৈ মায়ে নিদিয়ে আজিকালি, এই পঢ়িব লাগে যে। টেন পালোগে, দশ শ্ৰেণী পালোগে।
অ'।
সেইকাৰণে, তাৰ পিছত মই খেলিম ভালকে। তোমাকো লগ পাম, কিবা নতুন মোক শিকিছ নে?
অ', শিকিছো, এই কিমোৰা বুলি এটা কয়, সেইটো শিকিছো।
অ', এইটো সেই কিবা, এনেকে মানুহটোক যে মাৰে সেইটো?
অ', সেইটো, সেই হাত ভৰি কেইটা মানে তাৰ কাম নকৰা হৈ যায় পিছত।
কেনেকে মাৰে মোকো শিকাবাচোন।
হ'ব।
স্কুলত চবে ভালে আছে নে?
অ', আৰু তোমাৰ?
মোৰ কলেজত চবে ভালে আছে, ঘৰত পঢ়া
মই কলেজত চব ভালে আছে।
আহ, আহ তুমি কি কালাৰ ভাল পোৱা?
ব্লেক, ক'লা।
তুমি ক'লা ভাল পোৱা? মই নীলা। তুমি খোজকাঢ়িব পাৰিছা?
নাই সেইটো, দুখ যে পাইছিলো, তাৰ পিছত মানে অলপ কষ্টয়ে হৈছে আৰু।
বেকা হৈ যোৱা নাছিলে জানো?
অ'।
এতিয়া চিধা কেনেকে হ'ল?
এইটো ডক্তৰেহে জানিব আৰু।
মালিচ কৰিছা নাই?
নাই নাই, সেইটো কৰিবলৈ মনা কৰিছে, মানে কি আকৌ বেকা হৈ যাব পাৰে সেনেকে।
কোনে বেকা কৰি দিলে?
এইটো প্ৰটোষ দত্ত বুলি এজন আছে তাৰ কাৰণে হৈছো
উহ লৰাই তাই
অ
লৰাই ফেকা কৰি দিব পাৰিছে মানিছে কিন্তু দেই তুমি কি কৰি আছিলা
অ পেচাব মানে কি হ'ল যে সি শুই আছিলে মই মই কৰি আছিলো ৱালত
অ তাই সি শুই থাকোতে তুমি ৱালত শুই আছিলা
সেইটো হেল্ল'
অ কোৱা শুনি আছো
অ মানে সি যেতিয়া শুই আছিলে অলপ তাৰ ওপৰত চিটিকি গ'ল
অ চিটি কি গল সেইকাৰণে তাৰ খং উঠি গ'ল নেকি
উম তাৰ পিছত সি মোক পিটিকি দিলে ভৰিটো ন সি পিছতকে ভুৰিটো পিটিকি দিলে
ভৰিতো পিটিকি দিওঁতে তোমাৰ বেকা হৈ গল যে
অ এ ইমান জোৰকে পিটিকিছে
সি পিটিকি ভাল পায়
অ মানে সেইটো এ মিছেছ চাইনী চুলতানা বুলি এটা পজ আছে তেওঁ ওচৰত শিকেটো সেইকাৰণে
চাইনিজ চুলতানৰ হেৰি নাই জানো এনেকে মানে কচিং চেণ্টাৰ আছে ন
অ প্ৰেছ ডট আ সেইটো কচিঙৰ নাম আছিলে প্ৰেছ ডট কম জিম
অঁ প্ৰেজ দত কম জিম আটচ্ছা এইটো চাইনি চুলতানৰ ভাগৰ বহুতবাৰ এনেকে দেখিছো তাত ট্ৰেনিং চেচনৰ ফটো আৰু ভিডিঅ'
মই যে এইটো আ নাইট চেচনটো যোনটো আছিলে সেইটো চাইছিলো
সেইটোৱে মোকো দেখাইছিলে নাইট চেচনতটো আৰু এদিন যে সেই অপেন ৰেষ্টেচন কৰিছিলে যে ৰেজৰ্ট এখনত বাইপাছত অ সেইটো দেখাইছিলে মোক
ইটো বেছি ভাল লাগিছিলে
সেইটো বেছি ভাল লাগিছিলে কিন্তু এইটো অপেন আছিলে ন মানুহ বিলাকে আকৌ ভিৰ কৰি দিব যে কোনোবাই কেইটামানে চাই আছিলে তাক প্ৰেক্টিচ কৰোতে
ঠাত তেৰি
সি মোক কৈছে পিছত আৰু কোৱা তোমাৰ নাইট চেচন প্ৰেক্টিচ কেনেকোৱা চলিছে ক'টছচ বিচাৰি পাইছা নাই ক'তছ নাই
কতৰ্চ নাই তুমি এটা বিচাই দিবাচোন
আমাৰ মোৰ ভাগৰ ক'ৰ্চ কেইটামান চিনাকি আছে
উম
আঁচলতে কৰ্চ কেইটা পা দালাল বহুত পইচা বিচাৰে
প্ৰেক্টিছ লোৱা পিছত মই পইচাই নিদু এইটো স্পেচিলিটি আছে চ একবাৰ টেষ্ট লৈ লম ন একো নুসোধে
নাই প্ৰেক্টিচ প্ৰথম জইনিং ফিজ লাগিব নহয় আগৰ
জয়নিং ফিজটোতো দিমে বাৰু মানে মেইনটেনেচ্ছ নকৰো
অঁ মেইনটেনেঞ্চ নকৰা ডাইৰেক্ট মানে ইউজ কৰিবা নেকি
উম
আচ্ছা আচ্ছা। এনেকে আছে তোমাক এতিয়া দামী কোচ লাগে নে সস্তিয়া কোচ লাগে এতিয়া?
মানে দামী সস্তা কথা নহয়, মোক লাগে ভাল। কোৱালিটিটো অলপ ভাল হ'ব লাগে।
পেকেজটো ভাল পাব লাগে ন? আচ্ছা।
আচলত বেয়া হৈ
হেল্লো'
তো প্ৰব্লেম ন
অঁ, ভিতৰৰ পৰা যি হলো প্ৰব্লেম নাই মানে? হেল্লো' টাইম আপ হৈ গ'ল পাই দেই। হেল্লো' হেল্লো'
না না না সেইটো নলম লাগিলে ভিতৰৰ পৰা প্ৰেক্টিচ বাহি
অঁ
এই পাহ
আচ্ছা আচ্ছা, আৰু কোৱা তোমাৰ খবৰ কেনেকুৱা?
হুম, নাহ হেল্লো'
মাত আহিছে, মাজতে নাইকিয়া হৈ গৈছিলে যে। হেল্লো' হেল্লো' হেল্লো'
এই মা